অ
উ'ম, শুনিছা নে?
শুনিছো, অ'।
এই কৈ আছে তোমালোকৰওতো ছমাহ হয় নে আৰু এবছৰ?
ছমাহ, ছমাহ আমাৰ এইবাৰ পাঁচ মাহতে একজাম হ'ব।
অ
আপোনাৰ নৱেম্বৰ, নৱেম্বৰ বা ডিচেম্বৰলৈ একজাম হৈ যাব।
নহয়, ছিক্স চেমত কেলে দুটা একজাম হ'ব নহয়। অ', কেলে ছিক্স চেমত একজাম নহয় নেকি বা?
কিহৰ দুটা একজাম?
তোমালোকৰ পাঁচ মাহতে দুইটা একজাম শেষ কৰি দিব নোৱাৰে নহয়।
পাঁচপাশাটো তাৰমানে ছিক্স চেমৰ এটা এক্জামে হ'ব ছিক্স ছেমৰ ফাইনেল বুলি।
অ' চিক্স চেমন ফাইনেল মানে শুনা চিক্স চেমৰ ফাইনেল দিয়াৰ আগতে আৰু এটা টেষ্ট পাতিব। সেইটো তোমালোকৰ না সেইটো নাপাতিব পাৰে। তোমালোকক কিন্তু সেইটো গেপ ৰখাবই।
উ'ম।
মানে সেই কথা একেইটাই হ'ব তোমালোকৰ যেতিয়া একজাম দিবা, মোক সেই এক্জাম দিমগে তেতিয়া মানে। সেইটোৱে।
আমাৰ এইবোৰ চেমি চেমিনাৰ এক্জাম কিবা এক্জাম এইবোৰ নাথাকে নহয়
ডাইক ফাইনেল এক্সাম ন।
অ',
উম
এছাইনমেণ্ট আৰু ফাইনেল একজাম।
উম, এইবাৰ এচাইনমেন্টৰ কি হল গ কৰি লৈ
পইচা দিওঁ
কিমান দিলা
এক এক ৰুলে ন ন ৰুলে
অ', চব পইচা লোৱা বুদ্ধিও এইবিলাক
এ বুধি বুলি কললে নাই এটা লাষ্ট ডেট থাকে সেই লাষ্ট ডেট।
সেইটো বা তোমাৰ সেইটো বা তোমালোকক গল দি হ'লেও কলে নহ সেইটোত। তোমালোকে কললে এনেই হ'লেও কলেজ বিলাকৰানে লোটা ঠাণ্ডাতো অলপ বেছি।
লাষ্টত এছাইনমেণ্ট দিলেই এনেও নলো এছাইনমেণ্ট দিলেও লাগিব বুলিয় ক'ব। ফাইন বোলে ফাইন
তাতকে নিদিয়াই ভাল পইচা দি দিয়াই ভাল
উম উম
অ, তোমাক বিছ টকা দিবলৈ আছে মই পাহৰিছিলো।
দিিদি পাৰব পাচা কমাল
পাহৰিিয় আছিলো মই কি কবা ৰিচাৰ্জ কাটিব এতিয়া - ৰিচাৰ্জ কাটিব এতিয়া সেই তাৰিখে তোমাৰ আজি আৰু ছদিন নে কেইদিন বছৰ ৰিচাৰ্জ কাটিব। তাৰ পাছত তোমাৰ চেন্দেলটো ছিগিলে মোৰ ভাগ উম, চেডেল এযোৰ আনিব লাগে চেডেলযোৰ আনিবলৈও নাই বুলি পাচ ছ মান টকা লাগিব। উম, উম, তাকে মই ভাবি কিনো কৰা হয় জানো। কোনে কৰিব। পইচা এেজাৰ টকা মান হ'ব লাগে মানে একদম দেখা দেখে এহেজাৰ টকা মান হ'লেহে মানে মোৰ কাম কেইটা হ'বগে ৰিচাৰ্জটো চনি কৰকা়িছা ফোনটোৰ ওচৰলে ল আহোন কি কৈছা শুনা পোৱা নাই
এই ইয়াৰ পৰা পোৱা পইচাটো কি কৰিলে আপুনি?
আৰে প্ৰথমতে যোনটো সোমাইছিলে সেইটো মই লখিমপুৰ যোৱা নাছিলো জানো লৰা ছাল লখিমপুৰতটো মোৰ সেইটো গুচি গ'ল বেলেঞ্চটো। তোমাৰ পৰাই ধুম পইচা লৈছিলো মই তোমাৰ পৰা কেলৈ লোৱা নাই
লইচিলাও।
তাৰ পাছতো এইটো সেয়া থাপ কিনা কালি চল্লিশ টকাৰ দ ম হল তাৰপিছত ত্ৰিশ টকা খোৱা হ'ল সত্তৰ টকা এফালে গ'লেই
উম,
তোমাক এতিয়া বিশ টকা দিবলৈ আছে মই সেইটো মাৰি দিব লাগিব সেইটো মই পাহৰিয়ে আছিলো। সেইটো মাৰি দিব লাগিব। থাকিলেনো কে ৰা কে
চাৰিশ টকা।
উম, আকৌ এতিয়া তোমাৰ সিহঁতে ৰিচাৰ্জে কৰিবা নে চেডেলকে আনিবা উম হম
আজিতো আজি পাঁচটা ঘৰত পাবা আৰু
নহ নাজানো এইটো কিমান কি হয়। উ এ কি কা চৰাই কেইটামানকে চাই চাই বহি আছো প মুৰ্গী পোৱালি কেইটামান ওলাইছে দুজনীয়ে উলিয়াইছে বাৰু মুৰ্গী পালি ভাল লাগে পোৱালিবিলাকক দেখি ইমান জালিয় পোৱালিবিলাক দেখি শিকিবলৈ সৰু কিন্তু বহুত তন্তন্ত হেই মানে জালি আৰু হ ওচৰলৈ যাবলৈ নিদিয়ে মাহেকে উম তোমালোকো এইবিলাকতো বিষ লগা কোনো কথাই নাই হয় নাই
নাই নাই
মাত্ৰ এক্জামটো নিদিলেহে যেনোকে অ, এইটোতো এক্জাম নিদিয়াকেও থাকিব নোৱাৰা হয় নাই।
এগ্জাম দি দিয়াকে নোৱাৰই ইয়ো
উম কাৰণ এইটো বেগ পোৱাম বুলিুলিতো পিছত আগতে বেগটো কেতিয়া পাবা তেতিয়াহ'লে কেতিয়া পোৱা পোৱা হ'ব
আকৌ পিছৰ এক্জামবিলাকত
উম বা
ইয়াৰ একদম নিৰ্দিলৰ দিগদাৰ আছে
তাকে ইয়াৰ নিদিলে দিগদাৰ আছে অ এতিয়া সেইফালেও ফৰ্ম ফিলাপ হলেও পইচা লাগিব তাকে দিছে ন ধেৰ পইচা লাগে সেইফালে নাই বুলি তিনি আঠাইছশ মান টকা লাগিব আঠাইছশ তিনি
ন বৰম
গৰম গৰম অ কি কৰিবা গৰমে গৰমে মানে হালত বেয়া কৰি দিব তাকে কাইণ্টটো আহিছে হ'ব আমাৰ ফে চা কাৰেণ্ট আহিছে নেকি? চাৰেনটো যদি আহিছে গাটো ধুব লাগিব গাটো ধুই পিনি মানে গাটো ধুই দিলে অলপ ঠাণ্ডা লাগিব ঠাণ্ডা পৰিব না তাৰ পিছত ফেন খনৰ ওচৰত আহি পেলাই ৰখি দিলে তেতিয়া ঠাণ্ডা পৰিব নহলে আক কথা কেইটাই আহব তোমাৰ মানে এতিয়া কি জানে গাটোত পানী ঢালি থাকো নে ঠাণ্ডা লাগি থাকে
আহ
তাৰ পিছত তোমাৰ সেই গা চা মচি মেলি কাপোৰ পিন্ধিব লৰালে আকৌ গৰমে আকৌ বেৰি কৰি আহ আহিলাও সেইখন গজি স আমাৰ অসমত তাপ কিমান ডিগ্ৰী চেলচিয়াছ চলি আছে
এই নৰ্থ ইষ্টত এতিয়া ৰ'দেই নাই ক'বলৈ গ'লে বাহিৰৰ অৱস্থা যিটো নহয় মুম্বাই ৰাজস্থান থানবত বেংলোৰ মহাৰাষ্ট্ৰ এই। তই গম নাপোৱাও নি তাত গৰমত দেখো মানুহ এতিয়া কেৰেলা
কেৰেলা বা জেগাখন গৰম সেইটো গম পাও। এইফালে তামিলনাডু তামিলনাডুতো সে মানুহবিলাক ক'লা ক'লা সেইকাৰণেই বহুত গৰম তাত।
এতিয়া আমাৰ ইয়াত নৰ্থ ইষ্টখন বহুত ভাল আছে ধৰি লওক এই অসমখনতে অলপ বেছি গৰমটো হয় কিন্তু বাকী খনত ইমান গৰমটো নহয়।
অসমত গৰম নহব ক'পাত পাহাৰ চাহাৰ পাহাৰ কাটি মেলি গছ গছনি ক কাটি তহিলং কয় দিছে, জলবায়ুত
এতিয়া অৰুণাচলত এই ইটানগৰ ফালে গৰম কিন্তু ভিতৰলৈ যিমান গৈ থাকিবা সিমান
অ', অৰুণাচললৈ প্ৰথম সোমোৱাকণহে গৰম। বাকী ইফালে ক'ৰবাত ঠাণ্ডা নহয় নেকি কিবা?
শ্বিলঙত এতিয়া শ্বিলঙত দিছা নাই কিমান ঠাণ্ডা এতিয়া।
উম শ্বিলং হেয়া।
ঠ ব কুৱলি পৰা একো নেদেখি।
শ্বিলঙত তাৰপিছত আকৌ তোমাৰ এইফালে হেৰি এই তোমাৰ যদি এইফালে জিঅ' যোৱা। তুমজাং যোৱা এইবিলাক যেনি তেনিৰে সেইবিলাকত কিমান ঠাণ্ডা জেগা এতিয়া। এনেকুৱা এটা ছিজনত সেইবিলাকত ঠাণ্ডা এতিয়া ভাৱা। তুমি জেকেট পিন্ধি যাব লাগিব।
এই গৰমত কোনেও কাম নকৰে একো।
হম ফোনে ক গৰমত ফোনে কবাক কাম কৰিব। উম। হেৰি হৈ যায় জিভাচোতে কিবা কাম নকৰ নিচিনা হয়।
উম।
এ কি কৰিবা? তাতও যদি মোবাইলটোৰ চাৰ্জটো যদি কম থাকে আৰু হেং মাৰে মোবাইলটো, হয়। আৰু মোবাইলটো একবাৰ শিট হৈ যোৱাৰ পাছত পতককৈ ঠাণ্ডা নহয়তো। আৰু, হা।
ৰিভাইটেলটো খাই আছোঁ মোক।
ৰিভাইডল খাই আছা তুমি? হা। কলা নে মিছা কথাাতটো কলাও এনেই।
কোলা-কোলা টো যে কেপচোলটো।
এই ৰিভাই ৰিভাইডেল তুমি ৰিভাইডেল খাই আছা।
উম'।
নাই দৌৰা।
সেইটো এনেই নাখায় নহয় সোটায়।
সেইটো এনে মানে কি এইটো ভিটামিনটো পায় বোলে সেইটো খালে।
ষ্টেমিনা ষ্টেমিনা।
ষ্টেমিনা সেইটোৱে আৰু কাম এই থকান ফিলটো নহয় বোলে।
অ', অ'।
সেইটো কাৰণে এইটো দৌৰিলেয় বুলি কনা নাই সেইটোৱে একো পাৱাৰ নিদিয়ে এক অকণমান মানে এই ভিটামিন মিনাৰেলছো দিয়ে আৰু।
কিন্তু এটা কথা সেইটো বেছিকে খাই থাকি পেলাই নধৰিবলৈ হলে তোমাৰ হেৰি হ'ব আ খুব মানে গা চা কিবা কৰি যাক খজুৱাই মেলি। মই মই আগতে কেনে গা সিটো খাই থাকো তেনে এদিনাখন খাই পেলাই নগলো লাষ্টত যাবলৈ বাধ্য গ যেতিয়ালৈকে গা পৰা ঘাম নোলা নোলালে নহয় মানে এনেকুৱা লাগিছে মোৰ গাটোো যে তেনি সজুৱাইছে মেলিছে। তাৰ পিছত তোম দৌৰিবলৈ গুচি গ'লো দৈ মেলি একদম পু ঘাম চাম ওলাই গ'ল তাৰ পিছত ভালে গুচি গ'ল। তেনেুৱাও ন
উম
ত তেনেকুৱা কোব চ লয় ৰিভাইেল তোমাক কেই টকা লৈছে।
হট ষ্টক।
অঔ তেতিয়াহ'লে সেইটো মই খোৱাটো নহয়।
ৰিভাইডেলটো যে ক'লাকৈ কেপচুলটো যে ৰিভাইডেল বুলি লিখা থাকে।
সেইটো দুশ ত্ৰিশ টকা নলয়তো সেইটোোক তোমাৰ তেতিয়াহ'লেো কি টেবলেট আনিলা তুমি
ত্ৰিছটা থাকে যে।
ত্ৰিশটাত কিমান দুশ কেই টকা লৈছে?
ত্ৰিছ টকা।
তেতিয়াহ'লে সেইটো অৰিজিনেলটো নহয় আকৌ।
অফাৰত পালোঁ আকৌ অফাৰ চ কিবা ফিলিম কৰি দিলোঁ
সেইহটো তিনিশ
তাৰপা এতিয়াত এতিয়া তিনিশ টকা লিখা দেখুৱাই আছে ফ্লিপকাৰ্টত।
অ', তিনিশ বিশ টকা লয় অ'।
সেই গেটাই প্ৰথমতে অফাৰত পালোঁহি কিবা। ইউ পি আই অফাৰ দি আছিলে ইউি আই ডি পেমেণ্ট মাৰি দিলো অফাৰ পাই গ'লো।
অ', ইউ পি আই অফাৰ দিলা মানে এই আগতীয়াকে পইচা পে কৰাটো।
পঞ্চাছ টকা কিবা টকা ৰেহাই দিয়ে যে।
এ প্ৰথমতে তাই পইচাটো পে' কৰিব লাগে
হে।
উম
নকলেটো কোনে অৰ্ডাৰ দিব মোক কিমান চাইছোঁ।
নহয় মই তাকে ভাবিছো। তোমাৰ সেই দেই ৰিভাইডলৰ বহুত কেইটা কোৱালিটি আছে সেইকাৰণে কৈছো মানে তিনিশ বিশ টকা লয়। সেইটো কাৰণ তুমি এতিয়া দুশ কি দুশ ত্ৰিশ টকা বুলি কৈছা।
কলটো কাট খাব।